হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' ছাৰ মই মানে আপোনাক ফোন কৰিছোঁ মানে আজি আমি ভ্ৰমণৰ বিষয়ে অলপ কথা পাতিম আপোনাৰ লগত
হা
ভ্ৰমণৰ বিষয়ে অলপ কথা পাতিম আপোনাৰ লগত আজি ত আপুনি কিবা ভ্ৰমণত কৰবাত গৈছিল নেকি
আমি এতিয়াতো ক'বাত যোৱা নাই কি ন্তু এবছৰমান আগত গৈছিলোঁ
হয়
এইটো জেগাত গৈছিলো সেইটো জেগা হৈছে ৱেষ্ট বেংগল ৰচিক বিল গৈছি লো
হয় হয়
মানে এ একবছৰ দুইবছৰ মানৰ আগত মই গাড়ীত থকাৰ সময়ত স্কুলত পিকনিক স্কুলৰ পৰা পিকনিক গৈছিল তাতে পিকনিক গৈছিলো।
হয় হয়
তাতে আপুনি ভ্ৰমণত যাই কিনে কি হয় কক
এ কওঁক
কৈছো ভ্ৰমণত যাই কিনি আপুনি কেনেকে কি মানে ভাল পোৱা আৰু ভাল পাইছে আৰু কি বস্তু ভাল পালে আপনি তাতে
উ তাতে যাইখিনি মই বৰো ভাল লাগিল কিয়নো তাতে দেখিব কাৰণে
বহুত কিবা কিবি আছে।
হয়
তাতে ইয়াতে তাতে পোৱা যায় দেখিব কাৰণে আহ কুম্ভীৰ পোৱা যায়। এটা বস্তু হয় হয় এটা বস্তু কুম্বিত পোৱা যায় সেইটো দেখিলেও ভাল লাগে।
হয়
তাৰ পিছত এইটো অজগৰ হ্ৰাস প দেখা পোৱা যায় তাতে। যিটো সাপ আছে অজগৰ বুলি কৈ ত গৈ থাকে না
হয় হয় হয়
সটো সেইটো সেইটোও দেখা পাইছে তাতে
অঅঁ
তাৰপিছত তাত হয় ভাল ভাল বস্তু দুল তাতে তাৰপিছত আৰু আছিল কিবা বাঘ আছিল বাঘো দেখা পাই‌ পাইছে
হয়
আৰু আৰু এটা বস্তু কি ভাল হৈছিল মানে আমাৰ লগৰ লগত যে কৈছো না যে স্কুলৰ ল'ৰা ছোৱালী লৈ গৈছিলো সৰু সৰু ল'ৰা ছোৱালী গৈছিল সিহঁতৰ আনন্দ দেখি আৰু বেছি আনন্দ লাগিছিল।
হয় একচেলি আ আপুনি যে ভ্ৰমণত গৈছিল আপুনি যেতিয়া কি মনত হয় হয়
উম
আপুনি ফেমিলি লৈ গ'লে বেছি ভাল পাব ভাল পায় না আপুনি চেংগ গেল ভ্ৰমনত মানে ফ্ৰেণ্ডৰ লগত গলে আপুনি বেছি ভাল পায় ভ্ৰমণত
এটোতে কি মানে হৈছে কি যাতে ক'ত ক'ত লৈ যোৱা নালাগে ক'ত ক'ত ফ্ৰেণ্ডৰ লগতো যাব লাগে।
এ জাগা সেইটো জাগাত মানে পৰিস্থিতি কি জাগাটো ক'ত যাব ক'ত কাক লৈ যাব যায় সেইটো শুনি লৈ গ'লে ভাল নে থাকি ক'ত বা ক'ত ফ্ৰেণ্ডৰ লগত গ'লে ভাল লাগে কৰবাত ফেমিলি লৈ গলে ভাল লাগে।
হয় এতিয়া আমি অহা মাহত ধৰক আমিতো গৈছোঁ আপোনাৰ গুৱাহাটী গৈ পাইছোঁ। গুৱাহাটী গৈ পাইছো ইফালে গুৱাহাটী আপোনাৰ যিবিলাক মানে ভ্ৰমণ গলে আপুনি হয় গুৱাহাটীত গ'লে আপুনি পাব যেনেকৈ ধৰক ভূপেন হাজৰিক সোমা দি আছে এইটো আপুনি প পাই আছে হয় এই তো আপুনি যাই পাব জালুকবাৰী, জালুকবাৰী ইউনিভাৰচিটিৰ লগতে হয় ত তাতে যাই কিনে আপুনি বহুত ভাল লাগিব বস্তুখিনি আৰু বহুত মানুহ আহে চিনিয়াৰী লাইক বহুত ধুনীয়া ধুনীয়া চিনিয়াৰী আছে তাতে উ মানুহ ফেমিলি লৈ যাব পাৰে টেনচন চ নাই আৰু ইমান ধুনীয়া হয় তাৰ পিছত আপুনি যাই পাব উত্তৰ গুৱাহাটী শুৱালকুছি বুলি কয় হয় শুৱালকুছি যদি যায় পাই তাতে যাই পাব আপুনি বস্ত্ৰ উ্যান তাতে যাই কিনি যিখিনি বস্তু টো আপুনি দেখা পাব আগৰ মানুহ যিবিলাক মানে আপোনাৰ কাপোৰ বোৱা মানুহ
হয়
বৈ আছে কিবা কাম কৰি আছে মানে ঢেঁকীত মানে গুৰি চাউল গুৰি গুৰি আছে এনেকা মানুহ বিলাক যিবিলাক বনাইছে তাতে আপুনি যাই খিনি দেখা পাব যে এই মানুহটো অৰজিনেল হ'ব নেকি এনেকৈ লাগে কিন্তু একচ হয় হয় অৰজিনেল নহয় মই তাৰ পৰা মানে এই ভিতৰত মানে ফটো চটো মাৰিব নিদিয়ে বাহিৰত মানে গৰু দুটা আছে বলত গৰু গৰু দুটা আছে গৰু দুটা আপুনি যাই কিনি তাতে ফটো চটো মাৰিব পাৰিব বাহিৰত কিন্তু জিনিয়ন লাগিব দেখাত আপোনাৰ জিনিয়ন হয় এইটো আপুনি ধৰক দুবছৰমানান আগত গৈছো উম আৰু দেখাৰ দেখাৰ স কাৰণে বহুত ভাল ভাল বস্তু আছে আৰু
আপোনাক কেনেকুৱা লাগিছিল তাতে গৈকিনি
তাতে মই একচেলি ফেমিলিৰ লগত যোৱা নাই ত তাতে মাৰি আছিলোঁ গুৱাহাটীতে আছিলোঁ বহুত দিন মানে কাৰণে গৈছিলোঁ তাতে ফ্ৰেণ্ড হত গৈছিল আমাৰ ফ্ৰেণ্ড বিলাক মোটামুটি আপোনাৰ ধৰক দহ বাৰজন মান ফ্ৰেণ্ড গৈছিলোঁ যাই পিনিনে মানে ভাল লাগিছে মানে ইমান সোনকালে আহিবও মন নাযায় এটাৰ পিছত এটা দেখিয় থাকো আৰু নো তাৰপিছত আপোনাৰ শুৱালকুছিৰ জাগাতটো এইবোৰ শুৱালকুছিৰ যিটো এৰিয়া আছে সেইটো এৰিয়াত একচুৱেলি আপোনাৰ কাপোৰ বোৱা মানুহে থাকে
অ
এটা ঘৰতে আপোনাৰ ধৰক বিশছটা পঁচিছটামান ত্ৰিছটামান এনেকুৱা কাপোৰ বোৱা মানুহ থাকে কাম কৰি আছ ঘৰ বনাই দিছে একেৰাহে মানে তাৰপিছত এটা এটা তাৰপিছত এটা কাম কৰিয়ে আছে এনেকুৱা আৰু তাৰপিছত আপুনি যাই পাব উ ভৰলুমুখ তাতে আপুনি ব্ৰহ্মপুত্ৰ হয় শুনা পাইছে বা শুনা পাইছে নহয় ব্ৰক্ষ্মপুত্ৰ কাষেদি হয় ব্ৰহ্মপুৰৰ কাষেদি যিটো পাৰ্ক আছে আৰু যিখিনি পাৰ্ক আছে বৰাবৰ আপোনাৰ পাৰ্ক পাৰ্ক হয় ইমান ধুনীয়া ব ব্ৰহ্মপুত্ৰৰ বতাহ আহি থাকে আৰু গৰমৰ দিনত
হয়। হয় হয়।
ইমান ধুনীয়া লাগে আপোনাক। মানে মনটো এনেকুৱা ভাল লাগিব আপোনাৰ! এইটো আৰু মুখেৰে কি ক'ম! ইমান ধুনীয়া লাগে হয়। তাৰপিছত আপুনি লাহেকে যাব তাৰ পৰা। আপুনি যাব পাৰিব অলপ ইফালে। দীঘলীপুখুৰী, গৈ পাইছে না? দীঘলীপুখুৰীৰ যিটো পাৰ্ক আছে, হয়। হেল্ল'।